হেল্ল'
আহ কি কৰি আছা?
এনেই আছো।
চবি চাই আছো চবি চাই আছো।
অ ভাত পানী খালা?
খালো খালো।
মোৰ মাতটো আহিছে নে ভালকে?
অ আহিছে। মোৰটো?
অ আহৈছে। কি কৰি আছা? কি কৰি আছা?
মই এনেই ভিডিঅ' চাই আছিলো।
আচ্ছা আচ্ছা। কিহৰ ওপৰত?
কিহৰ ওপৰত মানে এই চাই আছিলো আৰু যি আহি আছে তাৰে চবি চাই আছিলোঁ।
আচ্ছা আচ্ছা। ভাত পানী খোৱা হলে নে নাই?
আহ কেতিয়াবাতে হ'ল।
অ বাকি পঢ়া শুনা কেনেকা চলিছে? পঢ়া শুনা
পঢ়া শু পঢ়া শুনা এ ঠিক ঠাক চলি আছে আৰু।
অঁ
হু হু।
আজি কিমান পঢ়িলা?
এ পঢ়া নাই বেছি পঢ়িম পঢ়িমকে ইচ্ছাই নাযায়চোন। পঢ়িব লাগিব আৰু।
হৈছে যে
তুমি কিমান পঢ়িলা?
মই আজি পঢ়িলো অলপ চলপ পঢ়িলো আৰু
কি কি পঢ়িলা?
এনে কি হব আৰু আজি এনে পঢ়িলোঁ আৰু। সাধাৰণ জ্ঞান পঢ়িলোঁ।
সাধাৰণ জ্ঞানত কি কি পঢ়িলা?
সাধাৰ জ্ঞানত কি পঢ়িলোঁ মই বেছি একো এনেই নৰ্মেল আৰু আমাৰ অসম খনৰ বিষয়ে পঢ়িলোঁ অলপ।
কি আছে অ তাতে? কি মানে পঢ়িছা তাতে?
অ চব পঢ়িলো পাহৰি থাকিলো নহয় কি কি আছে। অসমখন কিমান ডাঙৰ কি কোন কোন মানুহ আছে। কি কি কাম কৰে এইবোৰে আৰু।
কি কি আছে তাতে অলপ মোকো কোৱা?
কি কলা?
অসমত মানুহ ঢেৰ আছে বোলো।
সেইটোতো হয়ে বাৰু।
তাৰে ভিতৰত কি পঢ়িলা অকল সেইয়টো পঢ়া নাই চাগে আৰু কিবা কিবি পঢ়িছা নিশ্চ তই
অসমৰ মুখ্যমন্ত্ৰী নাম জানা?
চবে জানে এইবোৰ নাম চাম বাদ দিয়া। কি কি পঢ়িছা সেইটো কোৱা?
আৰে মই অ। ৰাজানী চুকাফা বিষয়ে পঢ়িলো।
হয় নেকি আৰু।
চুকাফা চুকাফা। কাজিৰঙা। তাৰপাছত। কাজিৰঙা অভয়াৰণ্য ডিব্ৰু ছৈখোৱা।
মানস গৈছা নে নাই তুমি কাজিৰঙা গৈছা।
কাজিৰঙা। যোৱা নাই মই যাব লাগিব। কাজিৰঙা কোন কোন ডিষ্ট্ৰিক্ট আছে আছে বাৰু।
কাজিৰঙা তোমাৰ আহ।
তুমি গৈছানে নাই বাৰু মানস। তুমি গৈছানে?
মানস কৈছো কাজিৰঙা। যোৱা নাই গৈছো কাজিৰঙা যোৱা নাই মানস গৈছো।
মানস কিমান দূৰো মানস কত আছে বাৰু?
নহয় বেছি দূৰ।
মানস কোনখন জিলাত আছে গম পোৱা?
আহ গম পাও তো কেলে নাপাম।
অ কাজিৰঙাত। কোনখন জিলাত আছে গম পোৱা?
অ মানচটো তোমাৰ বাক্সাৰ ফালে আছে চিৰাং বাক্সাত পৰে। চিৰাং আৰু বাক্সাত পৰে মানসটো।
অ হয় নেকি।
অ আজ অ গমেই নোপোৱা নেকি।
আচ্ছা জানো মই গম পাইছিলো যদিও পাহৰিলো।
কাজিৰঙাটো তোমাৰ এই নগাঁও। গোলাঘাটৰ সেইখিনি গোলাঘাট নেকি আৰু অলপমান তোমাৰ শোণিতপুৰৰ ফালেও আছে।
অ আচ্ছা আহ। কাজিৰঙাটোতো যোৰহাট। যোৰহাট যাওঁতেও পাই যায় নহয় নহয় জানো।
অ পাই যায় পাই যায়। তোমাৰ পাই নাই। নগাঁও এৰিয়ে চোন পায়। কি কৰিছা?
কাজিৰঙা মৰিগাঁৱত আছে।
কাজিৰঙা মৰিগাঁৱত নাই প পবিতৰা মৰিগাঁৱত আছে।
কাজিৰঙা তোমাৰ ক'ত আছে তেনে।
গোলাঘাট।
অ গোলাঘাট অ ন।
গোলাঘাট নগাঁও আৰু শোণিতপুৰ।
অ শুনি পৰে ইয়েছ ইয়েছ ইয়েছ
শোণিতপুৰৰ বিশ্বনাথ শিঘিনী আৰু। অ সেইফালে যাই থাকাচোন তেওঁ নাজানা।
এ পাহৰি যাওঁ আৰু বয়সো হৈছে নহয়। পাহৰি যাওঁ আৰু কেতিয়া অ।
অ হয় বাৰু।
অ আৰু আৰু কেইখনমান আছিলে ঘৰ ভয় কি আছিলে নাম মনত আছিল।
অৰা অৰাং নামেৰি।
ওৰাং ওৰাংখনতো পচ্ছাত আছে নামেৰিও সেইফালে আছে ক'বাত
নামেৰি তোমাৰ শোণিতপুৰত আছে।
এ নামেৰি শোণিতপুৰত আছে জানোঁ।
উম উম তেজপুৰৰ শিকম ভালকৈ জানো এইটো
আচ্ছা আচ্ছা তাৰ মানে কি
ন মেৰি তেজপুৰ তেজপুৰ নোপোৱাতে শোণিতপুৰৰ সেইখিনিত আছো তোমাৰ
আচ্ছা
অ তেজপুৰৰ ওচৰতে হয়।
অ আচ্ছা হয় নেকি?
একোৱেই নাজানা চুন তাৰে মানু্হ হৈ একো নাজানা।
এ পাহৰি গৈছো। পাহৰি গৈছো পাহৰি গৈছো। অ তাৰ মানুহ হতো বোলিয়ে আৰু চব মনত থাকিব নে।
থাকিব লাগে তো
তাৰপিছত তোমাৰ আৰু সেই আছে নহয় এখন ৰাইমনা আছে। আহ সেইখনতো বি টি চ ট বি টি চি বি টি আৰত পৰে
অ বিটিয়াৰ পৰে এতিয়া যে নতুনখন যে হৈছে। যে নতুনখন
অ চিখনা কিবা আছিলে নহয় চিফনা জৱালা আহ সেইখন হয়ে সেইখনো কোকৰাঝাৰ কোকৰাঝাৰৰ চিৰাঙত পৰে।
কোকৰাঝাৰছে আৰু চিৰাং কত জানিছালিছে
অ
বাকী আৰু কত ক'ত কি কি আছে তুমি জানা নে নাই আৰু যে আছে যে কিবা কিবি কি আছিলে পাহৰিয়ে গৈছে আৰু আছিলে এইটো কি আছিলে আৰু এখনৰ নাম আছিলে ৰবা পাহৰিছো আহ এই
পাহৰিয়ে গ'লা পাহৰি গ'লে কেনেকে হব হব মনত থাকিব লাগে।
এ আৰু বাৰু হেই তলাতল ঘৰ ক'ত আছে কোৱাচোন।
হয় সেইটোতো সৰু ছোৱালী সৰু ছোৱালী বোৰো জানিব হ'ব দিয়া
কিয় ন কিয় কিয় হব কোনে যায় ক সৰু চোৱালী যায় ক শিৱসাগৰ কোনখন জিলা শিৱসাগৰৰ একেবাৰে লেফ্ট ত মানে ৰাইজ শিৱসাগৰৰ ওচৰৰ জিলা কেইখনমানৰ নাম কোৱাচোন
অ যোৰহাট
এ আৰু
যোৰহাট তাৰপিছত তোমাৰ আহ গোলাঘাট
অ
তাৰপিছত তোমাৰ গোলাঘাট আছে আৰু কি আছে অ চৰাইদেউ আছে নেকি?
তে যোৰহাট ক'ত এই গোলাঘাট ক'ত শিৱসাগৰ ক'ত কিনো কৈ আছে। গোলাঘাট আছে তোমাৰ এই কণতে নগাঁওৰ ওচৰতে শিৱসাগ ডগড়ৰ ওচৰত হ'ল ডিব্ৰুগড় তিনচুকীয়া
অ সেইকেইখনৰ কথা কৈ আছ অ
উ
যোৰহাটৰ ওচৰতেটো নগাঁও কিমানো দূৰ হয়
যোৰহাট আৰু নগাঁওতো দূৰেই হয় অলপ হলেওতো দূৰ হয়
অ অলপ অলপ দূৰ হয়
চিঞৰি দিলে পোৱা জেগা নহয়তো
সেইটোতো কতো নহয়
সেইটো টো হয়েই
সেইটো তো কতোৱে নহয়
ন বাকি এই সিফালে বতৰ কেনেকুৱা আজি শিৱসাগৰ গৈছো গৈছো গৈছো মই শিৱসাগৰ গৈছো
কি কি চাইছা
নাই যোৱা চাবলৈ যোৱা নাই মই কিবা কামতে গৈছিলো
কি কামত তাতেও কাম থাকে নেকি কি কাম আছিলে
আছিলে কিবা এটা কাম এটা আছিলে আৰু গৈছিলো শিৱসাগৰ ফালে ইফালে অলপ চাই নাই নাই বস্তু চাবলে যোৱা নাই
নহলে কিয় গলা
কাম এটা আছিলে আৰু কাৰোবাক ঘৰলৈ গৈছিলো অ আলহী খাবলৈ গৈছিলোঁ আৰু
কোন আছে শিৱসাগাৰত আলহী
আলহী আমাৰ পৰিয়ালৰ ধেৰ মানুহ থাকে
কোন থাকে
পৰিয়ালৰ ধেৰ মানুহ থাকে আমাৰ পৰিয়ালৰ ধেই মানুহ আছে চ আলহী খাই আহিলো এদিন
কোন কোন আছে
আমাৰ খুৰা খুৰী মামা মামী ধেই
তাতে নেকি?
চব তাতে নহয় আছে আৰু তাত।
তাতে কিয় থাকে?
তাতে খেতি কৰে।
অ অ অ অ। ঠিকে আছে।
আছে আৰু তেনেকে। ধেই মানুহ বাকি তোমাৰ যোৰহাটলৈ গৈছা নেকি তুমি যোৰহাট গৈ পোৱা নাই চাগে। উত্তৰ অসম গৈ পাইছানে নাই।
নাই যোৱা।
উত্তৰ অসম গৈ পোৱা নাই ন?
নাই নাই।
আহ নামনি অসম গৈ পাইছা নাই?
নামনি অসমত কিছু জেগা গৈ পাইছো।
আচ্ছা আচ্ছা নামনি অসম গৈ পাইছা?
পাইছো।
অ ঠিকেই যাব লাগে কাম ভাল হয়। নামনি অসম। অসম আৰু নামনি অসম আৰু উত্তৰ অসমৰ মাজত ধেৰ পাৰ্থক্য আছে। হয় কথা।